অ শুনা পাইছা? উম খবৰ - খাতি ভাল?
ভালে ভালে, তোমাৰ?
মোৰ ভাল মোৰ ভাল, মই তাকে আজি সেই এ এনে বহি আছিলো তাৰ পৰা ভাবিলো এতিয়া বৰ্তমান সময়ত বা আমিতো দেখিছো এ যে ভাৰতখন বা অসমখন তোমাৰ এজ এগৰাকী মহিলা গৈ কিমান সুৰক্ষিত হৈ আছেগে এতিয়া আমি সেই অহ মহিলাৰ সুৰক্ষাৰ ওপৰত দুই এষাৰ পাতৰ বুলি ভাবিলো যা ৱমেন ছেফটিৰ ওপৰত দুই এষাৰ পাটো বুলি ভাবিলো।
হয় হয়, হয়। অ, তোমাৰ এতিয়া তুমি সোধা বছৰটো এতিয়া বৰ্তমান সময়ত মানে বহুতো কৰ পৰা কৰিম কু কাম দেখিবলৈ পোৱা গৈছে।
হয় হয়
তোমাৰ নাৰীসকলৰ বিষয়ে মই যদি কব যাওঁ, তোমাৰ এখন স স সমাজৰ পৰিচয় নিৰ্ভৰ কৰে সেই সমাজত নাৰীসকল কিমান উু ক তাৰ ওপৰত।
হয়।
তোমাৰ আজি শব সময়ত অসমত নাৰী শিক্ষা হওক, কৰ্ম সংস্থাপন ৰাজনীতি, জ্ঞান, সাহিত্য বি জ্ঞান, ব্যৱসায় আৰু সামাজিক নেতৃত্বত অংশ লৈতো বৃদ্ধি পাইছে।
উম।
কিন্তু এ আমি কি কিনোৱা চাব লাগিব ইয়াৰ সমান্তৰভাৱে নাৰীবৃত্ত সংগীত যেনেকৈ অপৰাধ বিশেষকৈ ধৰ্ষণ, যৌন নিৰ্যাতন অপহৰণ আছ আৰু চাইবাৰ আহাৰ হয়ৰাণী ঘটনাই ৰাজ্যখনত প্ৰায়য়ে নাৰীক পোখাকলৈ গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে
হয় হয় মানে তোমাৰ এতিয়া যদি মই যদি কব লওঁ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড বিৱৰৌ এন চি আৰ বি তথ্য অনুসৰি দুহেজাৰ একৈশ চনত অসমত প্ৰ লাখ মহিলাৰ বিপৰীতে এশ আঠষষ্ঠি দশমিক তিনিটা নাৰীৰ বিৰুদ্ধে অপৰাধৰ ঘটনা নথিভুক্ত হৈছে আৰু আৰু উম মানে তোমাৰ মই যিমানটো মনত পেলাব পৰা পাৰিছো সেই সময়ত সমগ্ৰ ভাৰতৰ ভিতৰত সৰ্বাধিক অপৰাধ হাৰ হা হাৰ আছিল ইয়াত তোমাৰ এই তথ থ্য অসমত নাৰী সুৰক্ষাৰ ক্ষেত্ৰত বিদ্যমান সমস্যাসমূহ স্পষ্ট ভাৱে দাঙি ধৰিছে হয় নহয় জানো দুহেজাৰ বাইশ চনত অপৰাধৰ হাৰ কিছু হ্ৰাস পালেও নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা এতিয়াও উদ্বেগজনক কিন্তু শুনা তোমাৰ চৰকাৰী যি উম ৰেকৰ্ডত বা চৰকাৰী যি অন্তৰ্ভুক্ত নথিভুক্ত যিবিলাক এ ডাটা সেইবিলাকহে এইবোৰ কিন্তু আমি সঁচা কথা সঁচা অৰ্থত কিমান এনেকুৱা ঘটনা আছে যে যিবিলাক চৰকাৰী নথিভুক্ত হোৱাই নাই আৰু সেইবিলাক এতিয়াও সেই অন্ধকাৰতে লুকাই আছে
হয় হয়
নহয় জানো এন চি আৰ বি দুহেজাৰ চৌবিশ বৰ্ষৰ পৰিসংখ্যা অনুসৰি অসমত দছ হাজাৰ পাঁচশ চি চিয়ান ছয়চল্লিশটা নাৰীৰ বিৰুদ্ধে অপৰাধ নধিভুক্ত হৈছে ইয়াৰ ভিতৰত নশ সাতাইশটা ধৰ্ষণ আহ এশ এহেজাৰ আহ আ সো সোতৰশ সাত তাৰ আশীটা অপহৰণ আৰু উপহৰণৰ চেচ এটা গ্ৰাহথস্থ হিংসাৰ বিহু শতাধিক ঘটনা আৰু যৌন নিৰ্যাতন চি আহ হ তাত চে এচিড আক্ৰমণ চাইবাৰ হয়ৰাণী আদি বিভিন্ন অপৰাধৰ অন্তৰ্ভুক্ত কৰা হৈছে এই পৰিসংখ্যাই দেখুৱাইছে যে নাৰী সুৰক্ষা এতিয়াও অসমৰ বাবে এক গুৰুত্বপূৰ্ণ সামাজিক আৰু আইনজনিত প্ৰত্যাহ্বান নহয় নাই সেইটোৱেই
অ এতিয়া তোমাৰ যদি মই তুমি যিহেতু অ কলাই যিখিনি কাৰণত আচলতে নাৰী তোমাৰ এনেকুৱা অ অপৰাধমুলক কাম মানে যিবোৰ কাণ্ড দেখিবলৈ পোৱা গৈছে মোৰ মতে মানে বিশেষ সকলো মতে নাৰী বিৰুদ্ধে অ অপৰাধ বিদ্যালত কেইটামান কাৰণ আৰু দেখিবলে পোৱা যায় তোমাৰ ইয়াৰ ভিতৰত যদি মই ক'ব যাওঁ তোমাৰ আহ লিংগ ব ৱৈচ্যম তোমাৰ নাৰীৰ প্ৰতি নেতিবাচক সামাজিক মানস্যতা বা মদ্যপান আৰু মাদক দ্ৰব্য অ অ অ অপব্যৱহাৰ তোমাৰ দৰিদ্ৰতা শিক্ষা অভাৱ
আইনগতৰ পৃষ্ঠাত ফলম উল্লেখযোগ্য বহু ক্ষেত্ৰত সামাজিক আহ সামাজিক লাজ ভয় পৰিয়ালৰ চাপ, অথবা সামাজিক নেতিবাচন মনোভাৱ বোৰে - স্বগৃহ অভিযোগ দাখিল নকৰে। তোমাৰ অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে - বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বৰ্তমান সময়লৈকে। আচলতে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত অমেন হেল্প ডেক স্থাপন কৰা হৈছে। তোমাৰ এতিয়া ব- বৰ্তমান সমূয়ত দেখা গৈছে এ এ এশ বাৰ জও জৰিও খেৰা। ফলত সহায় ব্যৱস্থা বেছিক তদন্ত দল - দ্ৰুত বিচাৰৰ বাবে ফাষ্টেক কৰ্ড চাইবাৰ পৰা নিয়ন্ত্ৰণ ব্যৱস্থা - আৰু বিদ্যালয় কলেজত - সজাগতা অভিযান চলোৱা হৈছে। ইয়াৰ উপৰিও মিছন - বেটি বেটি বচাও বেটি পঢ়াও। আৰু ওৱান ষ্টপ চেণ্টাৰ আদি কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিসমূহ - ভুক্তভোগী মহিলাসমূহক - বৰ্তমান সময়ত আইনী চিকিৎসা মানসিক সহায়ত আগবঢ়াই আনিছে।
হয়, এতিয়া মই যদি তোমাক কব যাওঁ কি আমি কেৱল উম উম - চৰকাৰী পদক্ষেপৰ দ্বাৰাই - এই সমস্যাটো সম্পূৰ্ণভাৱে সমাধান কৰাটো কেতিয়াও সম্ভৱ নহয়। সমাজত প্ৰতিজন নাগৰিক পৰিয়াল শিক্ষানুষ্ঠা - ষ্ঠান, ধৰ্মীয় আৰু সামাজিক সংগঠনে সমূহে নাৰীৰ উপদেশ, সন্মান, সমতা আৰু দায়িত্ব - দাত্ববোধ গঢ়ি তোলা সক্ৰিয় ভূমিকা ল'ব পাৰিব, কাৰণ যদি তুমি নিজৰ চিন্তাধাৰা ঠিক নকৰা - তুমি কেতিয়াও তোমাৰ উ ওচৰত থকা দুইজন বা তোমাৰ পৰিয়ালটো চিন্তাধাৰা কি - কেতিয়াও তুমি ঠিক কৰিব নোৱাৰা নহয় জানো।
হয়, হয়, হয়।
শিশু কালৰ পৰা ল'ৰা-ছোৱালী - উভয়কে লিংগ সমতা নৈতিক শিক্ষা মানৱ অধিকাৰ আৰু নাৰী- সন্মানৰ মূল্যবোধ শিকাব লাগিব। লগতে অপৰাধীৰ বিৰুদ্ধে - ক্ষুদ্ৰ তদন্ত কঠোৰ শাস্তি নিশ্চিত কৰিব লাগিব যাতে সমাজৰ আইনৰ প্ৰতি - এটা ভয় থাকে আৰু যাতে মানুহে - এ মানে তোমাৰ সেই এটা ডাঙৰ অপৰাধ কৰাৰ আগত - ভাবি চাই যে এই শাস্তিতকৈ মৃত্যুৱে ইয়ালে- ভাল আৰু মানে ইয়াত - এইটো শাস্তি পোৱাতকে মৃত্যুয়ে মোৰ কাৰণে ভাল হ'ব। এ তেনেকে অ।
হয় এতিয়া তোমাৰ এটা চাব গলে এতিয়া আমি - আমি আচলতে আ নাৰী সকলো অধিক মানে - তোমাৰ নিজৰ ওপৰত স্বাৱলম্বী হ'ব লাগিব, ধৰি লোৱা তোমাৰ - তেওঁলোকে নিজৰ এটা যিটো তোমাৰ সেই সময়ত যি - যি এটা চিটিউশ্যন হ'ব, সেই চিটিউশ্যন তেওঁলোক - লোকে হেণ্ডেল কৰিব এটাত ক্ষমতা লাগিব। বৰ্তমান সময়ত। বৰ্তমান সময়ত বহুতো তেনেকুৱা তোমাৰ আহ - অ কাণ্ড দেখিবলৈ পোৱা গৈছে, যিবোৰ এ সেইকাৰণে আজিকালি - নাৰী সকলৰ যাতে পুৰুষ সকলৰ সমান - পুৰুষ সকলকো যে যে যাতে - আহ পুৰুষসকলৰ লগত যাতে থাকি -
মানে তুমি আত্ম সুৰক্ষা শিকাৰ কথা কথা হয়নে? আত্ম সুৰক্ষাৰ প্ৰতি তুমি ধ্যান দিয়াৰ কথা কৈছা ন?
হয় নায়ীসকলে নিজৰ আত্মৰ ওপ ধ্যান দিব লাগিব। এ তোমাৰ যদি আ মই হয়।
মানে আজিকালি তোমাৰ যিবিলাক মাৰ্চিয়েল আৰ্ট টাইকানণ্ডো হওঁক কাৰাতে হওঁক এ সেনেধৰণৰ শিক্ষা সমূহ আহৰণ কৰিলে এৰ নাৰীসকলে নিজৰ মানে আত্মসুৰক্ষাৰ প্ৰতি যথেষ্ট পৰিমাানে উম, মানে এখোজ আগবঢ়া এখোজ আগলৈ খোজ দিয়াৰ আহ মানে প্ৰয়াস দেখিম আৰু আমি। সেইবিলাক আজি আমি দেখিবলৈ পাওঁৱে আজিকালি বহুত মহিলা শিক
হয়, হয়, হয় এই তোমাৰ যদি তেওঁ ইয়াৰ উপশংসকাৰ বিষয়ে যদি মানে তোমাক যদি ক'ব যাওঁ মই তোমাৰ ধৰা তুমি অ অসমীয়া সমাজত তোমাৰ নাৰীসকল হৈছে পৰিয়াল, সমাজ আৰু জাতি উন্নয়নৰ মূল শক্তি। আহ তেওঁলোকৰ সুৰক্ষা নিশ্চ নিশ্চিতপাত কেৱল চৰকাৰৰ দায়িত্ব নহয়। ই প্ৰতিজন নাগৰিকৰ নৈতিক আৰু সামাজিক ক্ষেত্ৰত নাৰী বি সংঘিত প্ৰতিটো অপৰাধৰ বিৰুদ্ধে সমাজে একো একতিতভাৱে কিবা জনাব লাগে, আৰু আইন কঠোৰ পৰি নিশিত কৰিব লাগে। আৰু সখী সম্ষতাপূৰ্ণ আহ নাৰীৰ সন্মানক ভিত্তি কৰি গ়িষা অসমীয়া হব এখন প্ৰকৃত আৰু সভ্য সেয়েহে আমি নাৰী নাৰী সুৰক্ষাৰ ওপৰত আমি আহ পুৰুষ সকলেও যথেষ্ট গুৰুত্ব দিয়াটো উচিত।
হয়, হয়, হয়। ভাল লাগিলে বাৰু, তোমাৰ এই তোমাৰ পৰা এইখিনি জ্ঞান পাই মোৰ যথেষ্ট কৰি থকে হৈছে, ভৱিষ্যতেও যে আমি এনেধৰণৰ উন্নয়নমূলক কথা আলোচনা কৰিম। তাকে আশা কৰিলো, আজিলৈ ৰাখিছো আৰু দিয়া, ঠিক আছে।
হ'ব দিয়া।
অ'।